অ হয় শুনিছো কি কৰি আছা।
নহয় এনেই অলপ ফুৰিবলৈ ওলাই আহিলো আৰু বহুত দিনৰ মূৰত। আৰু ইমান দিন গৰম দি আছিল আৰু এইফালে ঘৰতো অলপ কাম আছিল খেতিৰ কাম সেইবাবে আৰু ত ওলাই আহিব পৰা নাছিলো।
গধূলি হ'লে আৰু ভাগৰ ধৰে খেতি অলপ খেতিত কাম কৰি অহাৰ পিছত পথাৰত কাম কৰি অহাৰ পিছত তাৰপিছত আৰু শুই দিও আৰু গৰম বন্ধ চলি আছে পঢ়িবাৰো মন নাযায় শুই দিলে আৰু হেই মাজে মাজে উঠিবৰ মন নাযায় আজি আজি প থাৰত যোৱা নহ'ল আৰু মানে অলপ গাটো বেয়াৰ দৰে হৈ আছিল সেইবাবে আৰু নগলো না নগৈ পিনে আৰু অলপ ফুৰিবলৈ ওলাই আহিলো তুমি
মইয়ো অকনমান আহ ভাত পানী খাই জিৰালো জিৰাই শুই উঠি অকনমান খেলপথাৰলৈ আহিলো আৰু লগবোৰেও ফোন কৰি মাতিলে যে আহা অকনমান খেল খেলো মইও বোলো বহুত দিন আহি না অহা নাই আৰু খেল খেলিব গতিকে আহিলো আৰু বা লগ বন্ধুৰ লগত খেল খেলি যিহেতু ভাল লাগে অ মনবোৰ খোলা যেন অনুভৱ হয় গতিকে মইয়ো আহিলো অকনমান খেলিবলৈ এই খেলি মেলি অকনমান জিৰাই আছো এতিয়া
হয় হয় খেলা খেলিব লাগে বাৰু মই আজি অহা না অহা নাই বাৰু মানে আমি আমাৰ আজিকালি কেনেকোৱা হ'ল মানে আমি যোন কেইটা লগ খেলিছিলো মানে আমাৰ সৰু চামটোৰ লগত আমাৰ খেলা খেলা নাযায় আৰু বেছি ভালদৰে
উ
আমি আৰু মানে আমাৰ আগৰ চেম আমাৰ আগৰ ক্লাছতোৰ ল'ৰা ছোৱালী বোৰ আৰু আন আন লগৰ লৰাবোৰে খেলিছিলো আৰু আগত কেতিয়াবা এতিয়াও খেলি আছিলো কিন্তু আমাৰ আগৰ চেমতো আমাৰ আগৰ ক্লাছৰ ল'ৰা ছোৱালীবোৰ এতিয়া আৰু পঢ়িব ব উ মানে এইচ এছ ফাইনেল দি কিনি এতিয়া আৰু পঢ়িবলৈ গ'ল আৰু বেলেগ বেলেগ চহৰত মানে এতিয়া মানে গুৱাহাটীত গল কেইটা মানে নলবাৰী গল ঠিক সেইদৰে আৰু লগ নোহোৱা হ'ল বা আমাৰ ল হয় হয় আমাৰ লগৰ কেইটা আৰু মানে ফাইনেল বোৰ একজাম ফাইনেল কাষ পালে ন আৰু বেছি মাহ নাই এইবোৰে পঢ়াত লাগি গ'ল লাগি যায় আৰু খেলা বন্ধৰ দৰে হৈ গ'ল ফিল্ড খনত চলি নহাৰ দৰে আজি আজি তিনিজনমান আহিছে বাৰু
হয় হয় তেনেকোৱা নহয় বাৰু গতি কাৰণ ধৰি লোৱা আমাৰ খেল খেলিব লাগে আমি সকলোৱে কাৰণ চোৱা আমাৰ দেহটো যদি ভালদৰে চলাচল হৈ থাকিব লাগে বা আমাৰ অংগ প্ৰত্যংগ যদি আমি ভালদৰে বৃ দ্ধি হবলৈ লাগে তেতিয়াহলে আমাৰ খেলটো আমাৰ অত্যন্ত জৰুৰী লগতে আমাৰ ধৰি লোৱা আমাৰ মনটো ভালে ৰাখিবলৈ হলে বা আমাৰ যদি ধৰি লোৱা কিবা এটা মনত অশান্তি চলি আছে বা মাথাটোৱে আৰু একো কাম কৰা নাই যদি তেতিয়া তুমি অকনমান খেল খেলিব আ খেলিবলৈ আহা বা লগ বন্ধুৰ লগত তেতিয়া হ'লে তোমাৰ সেই খেল খেলাৰ পিছত তোমাৰ সেই অনুভৱটো আৰু নোহোৱা হৈ যাব বা তোমাৰ এ মন টোৰ পাতল পাতল যেন আৰু অনুভৱ হ'ব গতিকে আমি খেল খেলাটো উম নিজৰ কাৰণে ভাল লগতে আমাৰ দেহটোৰ কাৰণে ভাল আৰু ক'বলৈ গ'লে আমাৰ খেল বুলি ক'লে আৰু আৰু আমাৰ অন্যান্য বহুতো ধৰণৰ আমাৰ খেল আছে হি', আ বিশেষকৈ আমাৰ যিহেতু চলাচল হোৱা খেল হৈছে আমাৰ বিশেষকৈ ফুটবল ফুটবলৰ ক্ষেত্ৰত', ক'বলৈ গ'লে আমাৰ বহুতৰো দেহৰ গঠনতটো আৰু বৃদ্ধি হয় আৰু ক'বলৈ গ'লে', বা আমাৰ ক্ৰিকেটটো আৰু', আমাৰ বৰ্তমান সময়ত অত্যাধিক হৈছে আৰু ক্ৰিকেট খেলুৱৈবিলাক গতিকে', হয়', লগতে আমি অ', খেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ বৰ্তমান সময়ত', প্ৰতিযোগিতাৰ যুগ বুলিয়ে ক'ব লাগিব বৰ্তমান সময়ত', যে', কবলৈ গ'লেই চাহ আমাৰ বহুত', ত', আমাৰ নতুন-নতুন খেলুৱৈ আমাৰ মাজৰ পৰা ওলাই আছে আৰু', অহ', আমাৰ ধৰি লোৱা ক'বলৈ গ'লে আমাৰ', অহ', খেলখনতো আমাৰ এঘাৰ জন বা আমাৰ বাৰ জনে', তত', আহ', আৰু মুখৰবমত খেলুৱাই থাকে আৰু বা', - বাকি দুজন খেলি', ৰন নাপালেওঁ গতিকে এই সিমান', এই, স', - সকলৰ ভিতৰত আৰু কিমান জনকনো আৰু তাত স্থান দিব গতিকে', যে আমি সকলোৱে আৰু খেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে আৰু আহ', যাতে আমি', আহ', আমাৰ আগত থকা আমাৰ খেলুৱৈতকৈ যাতে', তে', মই আৰু নিজেই তেওঁতকৈ যাতে আৰু ভাল প্ৰদৰ্শন কৰি', ভাল কৰিব পাৰোঁ সেইটোৰ ওপৰতহে আৰু সকলোৱে গুৰুত্ব দিয়ে, হয় আৰু বা', আমাৰ সমাজেও আৰু ক'বলৈ গ'লে আমাৰ ভালতকৈও ভালটোৱে আৰু বিচাৰ কৰে', বা', বিচাৰি লয়, গতিকে আমি নিজক আৰু তাৰ প্ৰতি আৰু হ', - সেই কৰিব লাগিব আৰু',
হয়', - হয়', তুমি এইটো ঠিকেই ক'লা কাৰণ', খেলো', -খেলো', -খেল', -খেলাতো তুমি ক'লাই যে, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল বা আমাৰ দেহৰ', অংগ পতংগ বোৰ আমাৰ স চলাচল কৰাত সহায় কৰে বা ঠিক সেইদৰে', তুমি কোৱাৰ দৰে আমাৰ ফুটবল খেলা, খেলৰ পৰাহ আমাৰ দেহটো বহুত', মানে বেমাৰৰ পৰাইতো হাত সাৰে', -সাৰে, মানে বহুত মানে আমাৰ অংগবোৰ অলপ', চলাচল হয় বা আমাৰ উম', মানে দেহটো', সুচাৰুহ বহুত মানে ধৰণে আমাক সচ চলাচল কৰা আৰু চলাচল', চলাচল কৰে আৰু অংগবোৰ ফুটবলৰ ফুটবল খেলৰ লাগে, ক্ৰিকেট', খেলো বেয়া নহয় বাৰু কিন্তু ক্ৰিকেটটোতকৈ ফুটবলত আমাৰ ক', -কষ্টটো বেছি মানে আমাৰ', স্বাস্থ্যটো বেছি আৰু এ', -এ', -এ', ইম্প্ৰুভ হয় আৰু, হয়', - হয়', ঠিক সেইদৰে আমাৰ এইটো কি বুলি কয় তুমি ক'লাই যে ক্রিকেট খেল আমাৰ', ক্ৰিকেট খেলৰ দৰে আমাৰ বহ', ক্ৰিকেট খেলত আজিকালি', ন', অসম ভাৰতৰ না', - নাম', সুনাম কঢ়িয়া, বিশ্বত সুনাম কঢ়িয়াই অনা বুলি তুমি কলাই, ঠিক সেইদৰে আমাৰ', মানে কি মই আজিকালি দেখা পাওঁ যে', আগৰ দৰে আমাৰ খেলবোৰ নাই কাৰণ', তেতিয়া আমাৰ মানে কি? অ', ভো', আগতে আমি যেতিয়া ফুটবোক খেল খেলিবলৈ আহিছিলোঁ তেতিয়া আমি', মানে আমাৰ আৰু কে', - তেতিয়ানো কি এনেকুৱা আছিল আমি খেল খেলিবই লাগে আৰু আমাৰ ভাগৰ যুগৰ আমি গমেই নাপায়', পৰা', হৈছা কিন্তু', এতিয়া এনেকুৱা লাগে আগতে আমাৰ আ', মই আৰু মই নিজে পোৱা কথা আৰু', আমাৰ ইয়াত তেনেকুৱা আছিল আমি', -আমি', -আমি যেতিয়া সৰু আছিলোঁ মানে ক্লাচ', আহ', -আহ', আমি সৰু থাকোঁতে? তেতিয়া আমাৰ মানে ৰ'দ', - ৰ'দটো দিলেও আমি ৰ'দ গাত নালাগে যেন পাওঁ বা ঠিক সেইদৰে আমাৰ', ৰ'দ চ'ত গাত নালাগে আমি ঠিক', আমাৰ এতিয়া আৰু কেনেকুৱা হৈছে এই গৰমত খেলিম যে খেলা', গ', এই ৰ'দত খেলা খেলতকে আমি তাতকে অলপ', তাত', বহি মোবাইল চাম বা আজিকালি এনেকুৱা হৈছে', অ', মানে কোনোবা খেলা খেলিব মাতিলে খেলা খেলিব যাব আমি কি কওঁ আমাৰ', দুজনমান এনেকুৱা লগ এনেকুৱা লগ থাকে আৰু এ খেলা খেলিবি আ তাতকে এই এ গেম খেলং আ ফ্ৰী ফায়াৰ খেলং বা কিবা খেলোং আহ। পেট আৰাম পাবি তাতে কষ্ট কৰি মৰাতকে ৰ'দে', - ৰ'দে', সেনেকে কোৱা চালা ল'ৰা ছোৱালী', সেইবোৰৰ লগত আৰু আমাৰ মানে কে', সেই গেমে খেলিলোঁ বা', এনেকুৱা ধৰণে আমাৰ মানে খেল খেলিবও মানে আজিকালি অ অভ্যাস নোৱাৰ দৰে হ হোৱাৰ দৰে হৈ গল, ঠিক আৰু আমাৰ আ আমি খেলাও আৰু আগৰ দৰে ফুটবল নেখেলাও কিন্তু আমাৰ মানে আমি আ আজিকালি কেনেকুৱা হৈছে আমি সৰুতে এনেকুৱা আছিলো আমাৰ ফুটবলটো বেছি ভালপোৱা আছিলো ট্ৰিকেটতকৈ। কিন্তু আজিকালি এনেকুৱাহ হৈছে ফুটবলটো কষ্ট বহুত, বহুত কাৰণে আমি আৰু মানে কি টিকেটতটো বাচি লওঁ আৰু টিকেটটো মানে এনেকুৱা কোৱা ভাৱে এই ফুটবল খেলতকে আমি ক্ৰিকেট খেলিম আৰু। ক্ৰিকেটটোত কষ্টও বেছি নহয় বা ফিল্ডিঙৰ ফিল্ডিং কৰি থাকিলেও আমি মানে বেছি দৌৰিব নালাগে বা আমি বেটিং ধৰিলেও বেছি দৌৰিব নালাগে।
গতিকে সেয়াই আৰু আ আমাৰ বহুতৰ আমাৰ ল'ৰা সৰু ল'ৰা বা আমাৰ ল'ৰা-ছোৱালী কিছু সংখ্যক ল আমাৰ ল'ৰা-ছোৱালীয়ে খেলৰ ক্ষেত্ৰত বৰ্তমান সময়ত কিছু সংখ্যক আৰু এলহুৱা হৈছে। বা খেল খেলিব নিবিচাৰে অন্য মোবাইলবোৰ এ পিটিকি থাকে। গতিকে আমাৰ ধৰি লোৱা সৰুতে আমি যিবোৰ আৰু খেলা খেলিছিলো আমি নিজে বা মই নিজে। ধৰি লোৱা আমাৰ মাৰ্বল গুটিৰ যিটো খেল হওক বা বিভিন্ন ধৰণৰ আমাৰ খেলবোৰ আমাৰ বৰ্তমান সময়ত সৰু ল'ৰা ছোৱালীসকলে গমেই নাপায়। বা তেওঁলোকে ঘৰৰ ভিতৰতে সোমাই থাকে আৰু সেইয়াইতো আৰু আমাৰ সময়ৰ পৰিৱৰ্তনৰ লগে লগ লগে লগে আমাৰ মানুহবোৰৰো পৰিৱৰ্তন হবলৈ ধৰিছে।
বা আমি তুমি কোৱাৰ দৰে এনেকুৱা আমি যেনেকুৱা আমি এইবোৰ খেলিছিলো লুডু, লুডু সেয়া আমাৰ কুুট আমি অসমীয়া আমাৰ থলুৱা খেল আৰু কুটু কুটু বা কচুৰ গুটি লুকুৱা বা আমাৰ কিবা-কিবি আৰু এনেকুৱা বহুত থলুৱা খেল আছিল তো আমাৰ বুলি কোৱাও এটা খেল আছিল সেইবোৰ খেল আমি খেলিছিলোঁ কিন্তু আজিকালি সেইবোৰ খেল দেখাই নাপাওঁ মানে খেলা দেখা নাপাওঁ বা বহুতে আৰু নিয়মবোৰ নাজানেই আজিকালি সৰু ছোৱা সৰু ল'ৰা ছোৱালীবোৰে এইবোৰ খেলৰ।
গতিকে সেয়াই আৰু খেলৰ জৰিয়তে আমাৰ অকল দেহ টোৰে চলাচল হৈছে যে বা আমাৰ মাইন মগজুটো যে বৃদ্ধি হৈছে সেইটো নহয়। ক'বলৈ গ'লে খেলৰ জৰিয়তে আমাৰ যিটোৱে বিশ্বাস সেই বিশ্বাসটো আৰু জাগ্ৰত হৈ উঠি আৰু আমাৰ মনৰ পৰা।
বুলি গলে আমাৰ আমাৰ ধৰি লোৱা দৌৰ খেলত ক'বলৈ গলে আমাৰ এজনেই অকল দাউৰে তেওঁলোকৰ দেহতো বৃদ্ধি হয়। বা চলাচল হয় কিন্তু আমাৰ ক'বলৈ গ'লে ফুটবল হওক ক্ৰিকেট খেল হওক এই সকলো দল, দল দলেৰে যিটো এক অ
হয় হয় হয়।
অনুষ্ঠিত হয় সেই খেলত আমি দেহৰ যিটো বৃদ্ধি সেইটোৰ লগতে আমাৰ যিটো বিশ্বাস সেই বিশ্বাসৰ মাজেৰে খেলখন ভালদৰে পৰিচালিত হয় বা ভাল ফলাফল এটা দেখুৱাবলৈ সক্ষম হয় যদি বিশ্বাসটো আৰু আমাৰ মাজত থাকে।
কাৰণ বিশ্বাসটো আমাৰ খেল এখন মানে যিহেতু দলীয় খেল হয় ন দলীয় খেলটোত আমাৰ বিশ্বাসটো মেইন কথা কাৰণ চাবা তুমি তুমি এনেকুৱা বিশ্বাস লাগিব যে যাতে তুমি এইটো বল ফুটবল খেলাৰে কথা থা কলো। এই বলটো লৈ গলা লৈ যোৱাৰ লগে লগে তুমি ইয়াক পাহিলি ই গলটো দিব পাৰিব যে এইটো বিশ্বাস লাগিব নহলে বা কিছুমান এনেকুৱা দেখাব যাৰ বিশ্বাস নাই ন সি নিজে লৈ যায় গ'লটো দিব যায়। যোৱাৰ পিছত আমাৰ গ'লটোও আমাৰ সেই হৈ যায় মানে কি বুলি কয় এইটো গ'লটো দিব নোৱাৰে তাৰপিছত সি গালি সেই বাৰু গালি খেলো সেই আৰু সেই বিশ্বাসটো কম হোৱাৰ বাবে গলটো নহল আৰু সেনে কুৱা ধৰণৰ হয় দলীয় খেলবোৰত বিশ্বাসটো জৰুৰী আৰু।
হয়। আমি সকলোৱে আৰু খেল খেলাটো অত্যন্ত জৰুৰী লগতে আমাৰ কবলৈ গলে খেলৰ ক্ষেত- ক'বলৈ গ'লে ক্ৰিকেটটো মই আৰু খেলৰ ভিতৰত আৰু অ মই আৰু নিজৰ যিটো চইচ বা আমাৰ মানুহৰ যিটো আৰু সেই থাকে খেলৰ প্ৰতি মই ক্ৰিকেট খেলটো আৰু আটাইতকৈ ভাল লগা খেল গতিকে ক্ৰিকেট খেলৰ ভাল হোৱাৰ লগতে আমাৰ ক্ৰিকেটে আমাক ক'বলৈ গ'লে বিশ্বৰ আগত আমাৰ ক্ৰিকেটে আমাক বহুত ধৰণে আৰু অ চিনাকি কৰিছে আৰু ক'বলৈ গলে বা আমাৰ অ অ বাৰে বাৰে আমাৰ ধৰি লোৱা বছৰে বছৰে আমাৰ বহুতটা আমাৰ অ মেডেল হওক বা ট্ৰফি আদি আমাৰ ভাৰতে আমাৰ আনিবলৈ আৰু সক্ষম হৈছে বা বিশ্বৰ আগত ভাল খেল প্ৰদৰ্শন কৰিবলৈ আৰু সক্ষম হৈছে গতিকে তেওঁলোকে আমাক হেৰি কৰিছে আৰু আগ্ৰহ জগাইছে বা টো মনত চলি থাকে বা আমাৰ খেলৰ প্ৰতি যিটো আৰু আগ্ৰহ সেই টো তেওঁলোকে আমাক জগোৱাইছে আৰু ক'বলৈ গ'লে।
মানে কেনেকুৱা আৰু জানে কেনেকুৱা মানে আমাৰ এনেকুৱা হৈছে মানে এইজন এইজন মানে যেতিয়া আমাৰ ক্ৰিকেট খেলটো এনেকুৱা এটা আমাৰ ৱল্ড লেভেললৈ গৈছে যে আমাৰ ভাৰতত সেইটোৰ দৰে জনপ্ৰিয় খেল নাই। বা আমাৰ ক্ৰিকেটটো ক্ৰিকেটটোত এনেকে এনে এনে জন- প্ৰিয় হোৱা নাই ন। কিছুমান চিলোৱাৰ কাৰণেহে জনপ্ৰিয় হৈছে বা তেওঁলোকৰ কষ্টৰ কাৰণেহে জনপ্ৰিয় হৈছে মানে যে ই- যে যেনেদৰে কিছুমানে ধনিক দেখা পায় আমাৰ এক্সপেৰিয়ে এ মানে সেই হৈছে আৰু ঠিক আৰু সেইদৰে চব চব আৰু খেলবোৰ মানে খেলুৱৈৰ কাৰণেহে আমাৰ জনপ্ৰিয় হোৱা দেখা যায়।
হয় হয় ঠিক আছে বাৰু কেতিয়াবা আকৌ ইয়াৰ ওপৰত আলোচনা কৰিম বাৰু ঠিক আছে দিয়া।